শুনিছানে মাততো আহিছে ভালকে?
অ', আহিছে আহিছে ঐ।
এ বা কি হৈছে ধৰিবই
কি হৈছে মানে? কথাটো কি হৈ আছে? কেচটো কি?
নাজানো কপিল দাক মই এতিয়ালৈকে তোমাৰ তিনি-চাৰিবাৰ মান মাৰিলো বোলা। সিও মোক ওল মাৰিলে, নাই নহয়, একো নাই। এই নেটৱৰ্ক নেটৱৰ্কটো ভাই নেটৱৰ্কটোৰ কাৰণে হৈছে। চাৰ্ভাৰ ডাউন চাৰ্ভাৰ ডাউন মাৰি থাকে।
অহ, নেটৱৰ্কৰ কাৰণে তেনে হয় দে। নেটৱৰ্কটো বেয়া হৈ গৈছা, তে জেক এতিয়া কি হ'ল?
এতিয়া এতিয়া জানো মোবাইলডাল একে মোবাইলত লগাই ল ঘূৰাই ফুৰিছো মোবাইলডাল য'ত ত'ত।
অ', সেইকাৰণেই হৈছে ছাগে ন? কিবা এটা প্ৰব্লেম মানে তোৰে হৈ আছে গম পাইছ?
এই মানে নকবা মানে একদম মানে মোৰহে হয়, চো যি হয় মানে।
মই আকৌ ভাৱিছো মই বোলো তই চাগে আৰু কল কৰিব নোৱাৰিবি। মই কপিলক মেছেজ দিছিলোৱে। অলপ ফ্ৰি আছা নে, সি ক-কাৰোব কথা পাতি আছে নেকি সম্ভৱ।
আহ কথা পাতি চাগে নেকি, মই মোৰ লগত নাপালেতো।
তই যে কৈছিলি পৰিৱেশৰ কথা কিবা কিবি যে। পাইছো নহয় মই বস্তুটো।
পাইছা ন।
উম কি সুন্দৰ বা
এ এইবিলাক আহিলে মজা লাগে।
যৌথ পৰিয়াল নেকি উ বা! কথা, কি সুন্দৰ কথাও। নকোবা আৰু। আমিও কিবা সেই পৰিৱেশৰ ওপৰত কিন্তু কথা অলপ পাতিব লগীয়া আছে ন
আছিল-আছিল পৰিৱেশটো আছিল-আছিল-আছিল বা। এতিয়া- উম।
হয় দিয়া আহে। বাকী ভাত পানী খোৱা হ'ল? খালো-খালো খাই এনেই বিচনত পৰি আছো। অলপমান আচনি হৰই দিয়ে মানে ৰেকৰ্ডিং কেইটা
অ এ সেইকেইটা তুমি ভালকে শুনি পেলাই তোমাৰ সনেকে
মোৰ এতিয়াও মোৰ মানে এতিয়াও দুটামান ডাউট আছে। তে মই সেই ডাউদ কেটা মানে ক্লিয়াৰ হ'ব লাগিব।
অ তেওঁ মানে শুনা এতিয়া যোন কেইটা ধৰি লও মই বুজাইছো সেইকেইটা তুমি লাহে লাহে আজি যি ধৰি লও পাঁচ-পাঁচশ মান কিমান এনেকে যিমান পাৰা
গম পালো, উম। পাঁচশ গছৰ বুলিটো তৰ ইমান হেৰি কথা নহয় কিন্তু, সহজ কথা নহয়।
নহয় নহয় বা কইছাহে নে, উম।
পাচশ গছৰ পুলিতো সহজ কথা নহয়। মানে কি হৈছে মোৰ অকনমান খালি কনফিউজন এটা আছে। মই তোক ফোন কৰিম বাৰু। তোক ফোন কৰিলে মই বস্তুটো সুধিম কি হয় কি নাই। আৰু কপিলৰ লগতে এবাৰ পাতিব লাগিব বাকী এঠাই মই ঘৰৰ লগ পাতিব ধৰিলোঁ, ঘৰৰ লগত নগ'লে কলটো কিয় জানো।
নাই যোৱা ন।
উম।
এ কিবা এটা হৈছে, তোমালোকৰ বাৰু নেটৱৰ্কতো প্ৰব্লেম নাই ইমান। আমাৰ এইফালে
উম একো নাই দেই হেৰি লবি নহয় বি এ এল ল
লমেই লমেই এইটো মই শনিবাৰে ল'মেই যেনেকেই নহওক।
মই বাৰু কালি একৌ এবাৰ তাৰ পৰাই ফোন মাৰিম দিয়া তালৈ কুখললৈ। কুশদা কিমান কি কেহত লাগিব
আৰু তাৰমানানে কি ধৰি লও মই এতিয়া তোমাক তোমালোকে কি এনে কি মানে পয়ত্ৰিশতে লগাইছা নেকি?
মই একজেক্ট যে মই দামটো পাহৰিছো, মুঠতে পয়ত্ৰিশ চাৰি হাজাৰ ৰুইছে আমাৰটো।
অ এনেইতো আকৌ তোমাৰ হেৰিতটো লগাই দিয়েটো চাৰ্জটো নলয় ন।
এই বিলাক লগালে লগয় ছাগে নাজানো।
অ কম দাম তোমালোকৰ-তোমালোকৰো-তোম-তোমালোকৰটো লগাওতে হেৰি নাই ন পইচাটো খোজা নাই।
নাই খোজা নাই খোজা আৰু মানে আৰু এটা কাৰণে নুখুজিবও পাৰে একেদিনাই যে বহুতৰ লগাইছিল।
অ', অ'।
আমি একেলগে কেইটা সাত আঠটাই লগাইছিলো টো।
সেইটোও হয় বাৰু আকৌ, ক'বও পাৰে কোন সুধিছ বা কিবা এটা কৰি চিনাকি বুলি মিলাই কৰি দিবা আৰু।
নহয় মই কালি কথা পাতিতে গোটেইটো সুধি লম। যে এইটো যে লগাব আহিব ধৰ কিমানটো টকা যাব? আৰু এক্সট্ৰাটো খৰচটো দিবলগীয়া নাই কাৰণ আমিতো আগৰ বাৰো দিয়া নাই। আপোনালোকে আহি লগাই থৈ গৈছে, সেইখিনি গোটেইখিনি কথা পাতিম। উম।
চিন্তে চিন্তে ক'ত চিন্তে ফালপা যদি কব কৈ দিয়ে যে কিমানতটো পইচা এক্সট্ৰা লাগিব তেতিয়া বেয়া সিহতৰ লাভটো কি হয়নো মানে সিহতে লগাবলৈ গ'লে।
সিহঁতৰ লাভ মানে কি পয়ত্ৰীছশ টকা চাৰি হাজাৰ দি লগাই দিছে। ইমান দামী নহয়েই। ইয়াত খালে পইচা ধৰ। কথাটো কৈছোঁ, আৰু যোনটো টোৰ হেৰি আছে এই আমি যে পইচা ভৰাইছোঁ বিলটো বিলটোতো গোটেইটো নহয় কিবা এটা পাই তাৰ পৰা চাগে পইচা। মোবাইলৰ বিলৰ নিচিনাহে আৰু। উম, উম। লগালে কৰিলে চাগে অলপ বেছি পায় পইচাটো।
এইটোতো চৰকাৰী হ'বলা, বি এ চেনেল তো। সেইটো মানে তোৰ বাকী হেৰি নিচিনা নহয়।
অ', এই চৰকাৰী বুলি শুনিছোঁ। এই হেৰি বুলি তোমাৰ কপিলে সেইদিনাখন কৈছিলে মানে মোক। কৈছে মানে আজি আজিকালি যিমান, চৰকাৰী হয় ন?
চৰকাৰী যিমান তোৰ অফিচ চফিচ ব্যৱহাৰ কৰা চব এইবিলাক কৰে বি এছ এন এল কৰে, বেংক চেংক চবতে।
আৰু বি এছ এন এলটো মানে বি এছ এল নহয় আৰু ব্ৰডবেণ্ডটো এটাই ভাল তোৰ ৱাইফাই এই ধৰ নেট কাটিলেও যে অসমৰ ধৰ হেৰি সেই পৰীক্ষা বিলাক হলে নেট চেট যে কাটি দিয়ে। ইয়াত নেকাতে মানে, উম। ভাব তেনেকুৱা। সেয়ে আৰু। কিছুমান আছে, এডভানটেজ কিছুমান আছে।
অ', সেইটো হয় এইটো ভাল দেই, এইটো মই জানোঁ।
উম।
এই লগাই থলে মানে ভাল বুজিছা। মানে তোমাৰ
সেইটোয়ে সেইটোয়ে। এ এটা কথা মানে কি জানা আজিকালি লাগেই।
লাগে, লাগে অ'।
আৰু এতিয়া যি যি ডিষ্ট্ৰাব দিয়ে তোমাৰ এতিয়া কথাটো কৈছো ভালকে তহতে ফোন এটা কৰিব নোৱাৰো এনে নৰ্মেল কল এটা।
অ', অ'।
হোৱাটছএপৰ কলটো বহুত
নকবা আৰু একদম। ন ইমান দিন ৰখিছোয়েই এইটো, উম। পইচা কেইটামান মিলিলেই মই মানে তোমাৰ লগাই দিম আৰু।
তাকে একো নাই দে। টাইম আছে নহয় এতিয়াও আৰু তোৰ অ', কিমান ছেপটেম্বৰ মানলৈকে আছেতো। পাৰিবিগৈ বিন্দাচ টেনচন নাই। সেইদিনাখন মই হৰৰ লগতো কথা পাতি আছিলো তেতিয়া হৰই ক'লে যে সেই নাটৰ পৰা লয় ৱাই ফাইটো।
অ'।
মই বোলো তই নললেও হ'ল। কৈছে সেইটোৱে মই বোলো যেতিয়ালৈকে পাই আছো তেতিয়ালৈকে বৰ্তমান ন'ললেই হ'ল ন পইচা বাছি আছে। কৈছে নাই তাৰ পৰা পৰা পাই আছো। নহলে বাদ বাদ দে তেতিয়া নলগাবি। তিনি টকা পঁয়ত্ৰিশ চাৰি হাজাৰ যাব।
উম, সি এতিয়া ইনভাৰ্টাৰ এটা লম বুলি কৈ আছে। সেইটোৱে, সেইটোৱে সি হেইডিনা সুধিছে মোক। ইনভাৰটাৰ এটা কিমান মান ল'ব। মানে আমাৰতো কিমান লৈছিল সুধিলে। মই ক'লো আৰু এনেকে হেৰি ইমান পচ্ৰিশ হাজাৰ মান যাব বুলি।
উম, যাবতো।
তাকে সি মানে সুধি হেৰি কৰি আছে। ল'ব চাগে দেই মোৰ মতে। কিবা মিলাইছে নেকি সেই সম্ভৱ।
তহঁতৰটো এনে কিমান মেটছৰ বেটৰীটো।
আমাৰতো চাব লাগিব মই গ'লোহে লগত আনিবলৈ একোৱে বুজি নাপালোঁ।
দুশ মান আছে চাগে। দুশমানতটো থাকিব লাগে। বেটেৰীৰ ওপৰত কথা মানো কিমান টাইম চলিব সেইটোৱে। লুমিনাছৰ ন? লুমিনাছ থকালৈকে এতিয়া সেইটোয়ে চলি আছে বৰ্তমান।
তো বহুত পুৰণা বেন ব্ৰেণ্ড।
পুৰণা পাছতে এইটোৰ বোলে ফতককে ডুপ্লিকেট নাহে। বাকী আৰু কেইটামান আছিলে বেটেৰী কোম্পেনী কি কি আছিলে? নাম গিটা পাহৰিছোঁ অলপমান। সেই ক্ষেত্ৰত মানে ডুপটিকেতটো অলপ বেছি ওলাবলৈ ল'লে বেছি ওলাব ল'লে ডপটিকেতটো।
উম।
ত সেইকাৰণে ধৰিব নোৱাৰ অৰিজিনেলে দি দে ডুপ্লিকেট দে ইমানতটো নলেজ নাই আমাৰ বেটেৰীৰ ওপৰত সেইকাৰণে তোৰ অলপ চেফেস্ট বেণ্ডত যোৱা ভাল আৰু ন।
সেইটোৱে বাকি
তইতো এতিয়া নুশুৱ চাগে, অলপ টাইম থাকিবি ন?
আছো আছো আছো আজি আছো আজি তোমাৰ খেল চামতটো মেইন কথা।
আজি খেল আছে নেকি?
অ', আজি খেল আছে। আজি ফিফা হেৰি স্পেইনৰ আৰু পৰ্তুগালৰ আছে। আজি চাবই লাগিব খেল তো।
কেইটাপা হয়?
চাৰে বাৰটাৰ পৰা আছে, তোমাৰ
চাৰে বাৰতাপা কিমানলৈকে?
চাৰে বাৰটালৈকে চাৰে বাৰটাাৰ বা তোমাৰ নব্বৈ মিনিট কিয় লব নব্বৈ মিনিটৰ তাৰ যিমান হয় আৰু।
দেৰঘন্টা।
অ', দেৰ ঘণ্টা।
দুটা।
দুটা, আজি মানে তোমাৰ হেৰি হ'ব আজি জোন হাৰিব নক আউট। আতৰি আতৰি যাব।
পৰ্তোগালৰ কি কলি তই?
স্পেইন চেস্পেইন।
স্পেইন, মোৰ আকৌ এইকেইদিন কি হৈছে জান'? এই গৰমটোৰ কাৰণে মানে, মোৰটো ৰাতি দেখোন টোপনি নাহে। মই ইমান শুবলৈ চেষ্টা কৰোঁ ধৰ। মানে কাণত ধৰ তোৰ এই এৰবাছ লগাই গান চান শুনিব বুলি শন কাৰণে শুও, কিবাটো বাগৰি থাকোঁ বিচনাতলৈ ধৰ টোপনি নাহে।
বহুত দিন আজিলৈকে বহুত হৈছে হৈছে, কেনেকা হয় জানা মানে তোমাৰ কি তুমি হ'লে মোবাইলটো থলা নহয় থৈ পেলাই হ'লেও এতিয়া তুমি জোনটো ভাবি আছা আজি শুম। সোনকালকে শুম কিন্তু চাবা তুমি মোবাইলটো থোৱাৰ পিছত তুমি মানে বহুত সময়লৈকে মানে কিবা অজীৱ ধৰনৰ কথা ভা-ভাবি থাক ভাব আহি থাকে, টোপনি নাহে।
সঁচাকে দে, দি কি কৰিছে নহয়, এই গৰমডালৰ কাৰনে চবৰে টোপনি নোহোৱা হৈছে ৰাতি।
তলমূৰকে শুই থাকিবা, চাবা ওপৰ চাইডটো পুৰাম চাইড তলচাইডটো পোৰা ভিজি গ'ল।
অ' ভিজি আছে ধৰ। মানে অশান্তি হৈ গৈছোঁ আৰু। বৰষুণ দিয়া হয় তিনিদিনমান কাপটাৰ নেনেকৰাকৈ।
দিব, এতিয়া অকমান আগতে অকমান আগতে কিনি কিনয়াকৈ পেলাইছিলে, ঘৰলৈ আহোঁতে।
বতাহ বতাহ এটা
মাৰি আছে, মাৰি আছে, দিব লাগে আজি ৰাতিটো ৰাতি।
এটা এটা মিহি মিহিকে মাৰি আছে।
দিব আজি। উম।
এ, দিলে এতিয়াই দিব, লাগে শুৱাৰ সময়তে। হেই তিনটা চাৰিটা বজাত বৰষুণডাল দি তোৰ গাজনি মাৰিব সাৰ পাবি
ডাল নাহে আৰু। পাওঁ, পাওঁ পাওঁ খাৰ পাওঁ, একে খুব জোৰে মাৰিলে খাৰ পাই যাওঁ।
কালি পাইছিল নে নাই, কালি মানে আজি ৰাতিপুৱা? অ' হয় দে, হয় দে, তইতো কালি শুৱাই নাই। কি হ'ল এতিয়া বিষটো কমিছে নে নাই?
এতিয়া আজি এতিয়া আজি মানে ইমান বিষ নাই, তোমাৰ অথনি পানী এই মাজা বতলটো যে মাজা বতলটো তোমালোকে উম, তোমালোকে এই তালৈ যাওঁতে কপিলা নগৰলৈ যাওঁতে এক বটল একদম খাই লৈছোঁ পুৰা, খাই লৈ পেটডাল একে পোৰা একদম ভৰ্তি হৈ গৈছে।
গম পাইছোঁ, ভালেই কৰিছ। খুব
তা উম, সেই পানী খাব লাগিব, তাৰপাছত তোমাৰ তাত অকণমান অকণমানকে খাই আছোঁ আৰু। এতিয়া আহিলোঁ আকৌ এক বতল মাৰি দিছোঁ, এতিয়া বিষটো নাই।
নাই নাই, খুব খাবি পানী?
এই গৰমত তোমাৰ পানীটো যে মানে যিমান খোৱা তিমান ঘাম ওলায়।
সিমান তিমান খামে, ওলাই গৈ থাকতো পানীটো। এইটো বেমাৰটো যোনটো হৈছে, সেইটো অকল পানী খাই ঠিক কৰিব লাগিব।
অ' এইটোৱে মোৰ যে মানে দেখাবলগীয়া হৈ আছে, এই